দেখিলা।
হেল্ল'। অ শুনিছো কোৱা। অ নাই নাই কোৱা। এনেই ভৰিৰে মানে বহি আছোঁ। হে অ মই কিনো দেখিম বাৰু এনে। বহি আছিলে ফেনৰ তলত গৰম লাগিছিলে।
অ।
কিনে কি চাহ তাহ খালা।
অ এতিয়া ভাত খোৱাই সময় হৈছে নাইন থাৰ্টি হ'লেই।
হয় নেকি অহ ভাত খোৱা সময়টো হ'ল বাৰু। নাইন তেতিয়া, অ', কি বনালা আজি?
অহ, আজি জিকা, আলু তাৰপাছত স্কোৱাচ, জিকা, জিকা। জিকা আলু তৰকাৰী। বুইছা?
আৰু কি বনালা? অ', শুনিছোঁ।
আৰু স্কোৱাছ।
হয় নেকি? অ'। মইটো আজি লেচৰা বনালা, লেচৰা বনালোঁ‌।
একেবাৰে বেয়া পোৱা বস্তু, লেচেৰা মাহ বস্তু। মানে খাই খাই আৰু মানে আমনি লাগি গৈছে, লেছেৰা মাহ, ভাত কেৰেলা, আৰু পটল।
তাকে, পটলটো নাখাওঁ, ভাত কেৰেলা, লেচৰা, তা পিছত এই ৰঙালাও।
উম।
ৰঙালাওঁ‌ ভাল পোৱা নে?
উমহোঁ-উমহোঁ।
ৰঙালাওঁ ভাল নোপোৱা?
উমহোঁ উমহোঁ।
কচু? কচু-চচু, তাৰপিছত আৰু আৰু কি ভাল পোৱা, শাক পাচলি পাচলিৰ ভিতৰত?
কচু ভাল পাওঁ‌, উম, জিকা ভাল পাওঁ‌, তাৰপিছত স্কুৱাছ ভাল পাওঁ, আৰু তিঁহ, তিহ, তিঁয়হ।
তিয়ঁহ?
তিয়হ, বিট, বিলাহী, গাজৰ।
হয়। অ', চালত খোৱা নে চালত? অ'-অ'।
কৰে সেইটো ভাল লাগে।
এ মোকো সেইটো বিৰাট ভাল লাগে, কেঁচা চালদ যি কৰে। মই বিৰাট ভাল পাওঁ। আহ, আৰু তাৰপিছত আহ তোমাৰ কি ভাল লাগে? আৰু এ মই শাক পাচলিও বিৰাট ভাল
শাক তোমাৰ এইটো ৰঙালাওঁ‌ শাকৰ আগ, ৰঙালাওঁ শাকৰ আগ বোলে, ৰঙালাওঁ‌ যে আগটো শাকটো
হয় এইটো অ', আমি ভাতত দিওঁ ৰঙালাও। অ', আগৰ আগ, আগ গুৰি বনাই অ', বিৰাট ধুনীয়া লাগে, আৰু তাৰপিছত লাউৰ আগ খায় নহয়, লাউৰ আগক ভাল লাগে।
অ'।
সৰিয়হ দি কে বনাব লাগে, ধুনীয়া লাগে।
সৰিয়হ দি, সৰিযহ দি, সৰিয়হ দি, খোৱা নাই সৰিয়হ দি? কিন্তু এইটো কিন্তু দালি দি বনাই খাইছোঁ।
অ দালি দি মইয়ো খাইছোঁ এনেই ভাজি কৰিলেও ভাল লাগে। হয় তাৰপিছত এই ফুলকবি ফুলকবি বন্ধাকবি সেইবোৰ।
ফুলকবি বন্ধাকবি ভাল পাওঁ নাই ওলাইছে এতিয়াওঁ বজাৰত।
এ এইবোৰ মেডিচিন দিয়া নাখাবা এইবোৰ মেডিচিন দিয়া টেষ্ট নাপাবা বিনচ টো ভাল লাগে আৰু বিনচ টো ভাল লাগে ভাজি কৰি দি খাব লাগে এইটো।
উম আৰু কুন্দুলি কুন্দলি কুন্দুলি
এই কুন্দুলি মই খাই পোৱা নাই দেখিছোঁ কিন্তু খোৱা নাই।
উম।
কিবা জংঘলী ফুড যেন লাগে।
অ সেইটো কিন্তু জংঘলী এটা জংঘলী এটা হেৰি আছে সেইটো দেখাতো কুন্দুলিৰ নিচিনাই হয়।
অ এনেকুৱাইে লাগে সেইকাৰণে কোৱা অ এইকাৰণে মই জংগলী বুলি ভাবো সেইকাৰণে নাখাওঁ মই। আমাৰ পিনে পাহাৰৰ পাই পিনে হয় মানে। আৰু গাঁৱতো হয় মানে এইটো এই আমাৰ গাঁৱতো হয় এইটো নাখায়। কুন্দুলীৰ নিচিনা তিতা তিতা থাকে। চাটনি খাই বোলে এইটোৰ।
চাটনি খাই নাজানো। কিন্তু
পুৰিকে চাটনি খায় বোলে তাৰ সেই খোৱা নাই মানে তিতা তিতা হয় বোলে।
নহয় আমি যিটো কুন্দুলি কৈছোঁ তিতা নহয় এইটো টেঙা টেঙা হয়।
এই তুমি যোনটো জংগলী কলা সেই টোৰ কথা বুলি কলোঁ এই কুন্দুলীৰ নিচিনা হয় ন। সেইটো খাই বোলে চাটনি খায়।
অ মাঁ।
পুৰিকে।
অঁ।
বাঁহৰ গাজা বিৰাট ভাল পাওঁ মই তুমি ভাল পোৱা নে?
অ মাঁহ বাহৰ গাজ আম বহুত ভাল পাওঁ। বাহ গাজটো তোমালোকে কেনেকে খোৱা?
এই নৰ্মেলি খাই দিওঁ আমি যেনেকুৱা খালেঁও ভাল লাগে মোক বাঁহৰ গজা। আচাৰটো বিৰাট ভাল লাগে মোৰ বাঁহৰ গাজাৰ।
অ সেইটোতো আচাৰতটো গৰম ভাতৰ লগত। উম হুম অকল গৰম ভাত গা আচ আচাৰটো লোৱা অকণমান তাতে মিঠাতেল দি দিয়া জলকীয়া ভাঙি দি দিয়া আৰু।
আৰু একো নালাগে বিৰাট ভাল লাগে আমাৰ ঘৰত আছে। এইটো কিন্তু এইটো জ্বৰ তৰ আহিলে মানে খালে মানে আৰু বেয়াকে জ্বৰ আহে বোলে। খাব নাপায়। বেমাৰত খাব নাপায় বোলে। সেইটো বাঁহৰ গজা বহুত বেয়া কৰে বোলে। হয় অ।
মই বহুত ভাল পাওঁ।
আৰু ত ময়ো বহুত ভাল পাওঁ বাঁহৰ গাজৰ আচাৰ আমাৰ ঘৰত আছেই। ময়ে খাওঁ বিৰাট খাওঁ। একদম ভাল লাগে আমাৰ ইয়াতে পাহাৰৰ পৰা আনে নহয়। আমি কিনিকে থওঁ, থৈ কেনে আ তুমি কেনেকুৱা বনা
আমাৰ টো মানে বাঁহৰ গছটো আনে আনি পেলাই ঘৰত তোমাৰ সৰু সৰু কাটে। কাটি পেলাই তোমাৰ বটলত ভৰাই, নিমখ আৰু অকণমান টেঙা দি পেলাই ৰ'দত দিয়ে।
উম
তাৰপিছতটো আচাৰ হৈ যায় ন, আচাৰ হৈ যোৱাৰ পিছত তোমাৰ এইটো তোমাৰ ভাতৰ লগত খাই যেনেকে কলো যে তোমাৰ গৰম গৰম যে।
অ এইটো নৰমেলি, এনেকুৱা সেনেকুৱাও বনাই অ মই তেনেকুৱও খাইছো সেইটো বিৰাট টেষ্ট। টেষ্টি থাকে নিমখৰ লগত শোকাই কেনে থোৱা যে সেইটো বিৰাট টেষ্টি লাগে আৰু এনেই আচাৰ বনাই কেনে থাই নে সেইটো খোৱা নাই আচাৰ যে পোৰা আচাৰে বনাই তোমাৰ মছ
আমাৰ এনেকেই থয় নাই নাই আমাৰ মছলা নিদিয়ে অনলি এইটো দিয়ে। নিমখ দিব অকমান তে টেঙা অকণ দিয়ে তেনেকে থৈ দিয়ে।
উম নিমখ পানী এইটো কৰি থয় ন।
বাকী কেতিয়াবা নিমখ এ নি নিমখ নিদিয়ে নিমখটো লৈ খাব লাগে নিমখটো ভাত যেতিয়া ভাত খাওঁ যে তেতিয়া তোমাৰ নিমখ মিঠাতেল কেঁচা জলকীয়া দিয়ে ইছ ৰাম মুখে দি পানী ওলাই আছে।
অ সেইটো বিৰাট ভাল লাগে এনে আচাৰ কৰি মচলা তচলা দিকে খোৱা হয়। দেখিবাচোন সেইটোও ভাল লাগে তেল চেল দিকে।
অ
সেনেকুৱাই ভাল লাগে তাৰপিছত তোমাৰ চব্জি টো কেনেকুৱা কোৱা আঞ্জাটো কেনেকুৱা বনোৱা?
আঞ্জাটো নৰমেলি তেনেকে তোমাৰ তেলত পিয়াজ কি বাঁহৰ গাজৰ আহ বাঁহৰ গাজৰ আঞ্জা।
অ
সেইটো কেনেকে বনাব নাজানো সৰু সৰু মই নাজানো সেইটো দেই এইটো সৰু মাছ দি পেলাই বনাই ঘৰত খাইছো ভাল লাগে। তাৰপাছত আমাৰ ঘৰত মানে ভাড়া আছিলে হা অৰুণাচলৰ অৰুণাচলৰ ছোৱালী কেইজনীমান ভাড়া আছিলে। সিহঁতে তোমাৰ শুকান মাছ দি পেলাই বাহৰ আঞ্জা বনাইছিলে ইমান টেষ্টি হৈছিল নহয়।
হয় নেকি ভাল লাগে শুকান মাছ ভাল পোৱা নে?
উম শুকান মাছো ভাল পাওঁ।
হয় নেকি মইয়ো ভাল পাওঁ শুকান মাছ তোমাৰ সেইটো ভাল পাওঁ শুকান মাছৰ আহ যি সেইটো বনাই নহয়। অ চাটনি। উম চাটনি বিলাহী লগত বনাই। চাটনি বিলাহীৰ লগত যে বনাই বিৰাট ভাল লাগে।
উম
আৰু তাৰপিছত
এ, কি হ'ল কালি, তাৰপিছত এইটো, তুমি মাছৰুম খোৱা নে? মাছৰুম বিৰাট ভাল লাগে মোৰ।
হা? কি হ'ল, অ', মাছৰুম মইয়ো ভাল পাওঁ।
মোক বিৰাট ভাল লাগে মাছৰুম।
উম।
তুমি ঘৰত, উম, একবাৰ মই ঘৰত মানে গাঁৱত থাকোঁতে ট্ৰাই কৰিছিলোঁ‌ বনাবৰ কাৰণে।
মোৰ মানে কি এ, প্ৰথমতে প্ৰথমতে বহুত ভয় লাগিছিলে মৰি যাম নেকি, খালে।
সেই অ'।
বনাইছোঁ‌ও কিন্তু ঘৰত হা।
অ'।
ঘৰত বনাইছোঁ‌, বনাই পেলাই
অ'।
এতিয়া খাবলৈ ভয় লাগিছে, নহয় খাই চব মৰি যাম নেকি ঘৰত। তাৰপাছত, তাৰপিছত, খালোঁ‌ যেনিবা। খাই যে ৰাতিপুৱা দেখিছা নাই ভালকে উঠিছোঁ‌, বুজিছ নাই কাৰো একো হোৱা নাই তাৰ মানে এইটো ভালে হয়।
অ', মাছৰুমত বহুত মানুহ ঢুকাইছে দেখোন, উমিদ ঢুকাইছে মাছৰুম খাইকে, এই জংলী মাছৰুম খাব নালাগে জানানে? মাছৰুমো বহুত প্ৰকাৰৰ। এই অনলাইন অৰ্ডাৰ কৰি কিনি নাখাবা। এইটো তোমাৰ মাছৰুম কিমানে বিক্ৰী কৰে দেখোন, তোমাৰ। ইয়াতে ফাৰ্মিং কৰে, মাছৰুম ফাৰ্মিং, তুমি তাৰে পৰা আনিবা, সিহঁতে মানে ভাল, মানে নিজে ঘৰত কৰে। তাৰপৰা আনিকে খাবা, সেইবোৰ ভাল।
উম।
আ-আৰু তোমাৰ আজিকালি ড্ৰাই মাছৰুমক তোমাৰ শুকাইকে, মানে তোমাৰ বক্সত ভৰাইকে দিয়ে। মানে শুকাইকে। সেইটো মানে অ', মাছৰুমটো টেষ্ট অলপ বজাৰত পায়।
অ'-অ'।
শুকান, সেইবোৰো, সেইবোৰো খাব পাৰি, সেইবোৰো ভাল। ইমান ভয় লগা, নালাগে আৰু।
তাৰপিছত তোমাৰ আ, মাছৰুমটো অলপ মাংস খোৱা যেন লাগে ন?
উম।
ব্ৰইলাৰ মাংস যেন লাগে মোক।
উম বহুত টেষ্টি কিন্তু, কেপচিকম
অ'।
আৰু অলপ ক্ৰীম-চ্ৰি অলপ ক্ৰীম, অলপ ক্ৰীম দি বনাব লাগেও ইয়ম্মি একদম।
অ', মই মাছৰুম টো বিৰাট ভাল পাওঁ, তোমাৰ তেনেক টেষ্টি ফুড-চুড কি হয়?
চবেই হয়।
চবেই হয়? চব খোৱা মানে তুমি? মইয়ো চব ভাল পাওঁ। তেনে, তেনেকুৱা বেয়া পোৱা বস্তুৱেই নাই, চব খাই দিওঁ, খালী পটলৰ বাহিৰে খাব, চব খাওঁ।
অঁ তোমাৰ লগত কথা পাতি ভাল লাগিলে।
দিয়া ঠিকে আছে তোমাৰ লগতো কথা পাতি ভাল লাগিল দিয়া ধন্যবাদ।
অ ধন্যবাদ দিয়া।